হেল্ল', দাদা
হেল্ল',
কি কৰিছে?
এয়া আপোনাৰ মই এই ঘৰতেই আগফালে এনেই বহি আছিলোঁ।
অ', ফটো ওলাই
আপোনাৰ মই গৈছিলো ওলাই, এই টাউনত গৈছিলোঁ।
উম, কিবা বজাৰ কৰিব গৈছিলে নেকি?
কি কয় এইয়া আপোনাৰ কাপোৰ দুটামান আনিব গৈছিলোঁ।
অ'। ময়ো বৰতে এতিয়া ওলাই আহিছোঁ, ভাবিলো আপোনালৈ এটা ফোন কৰি সুধো কিবা কথা এটা সুধিব আছিলে মানে।
হয়, কওকচোন।
মানে আমাৰ লগৰ খিনিয়ে মিলি মানে এইফালে কেৰম খুলি আছে, খেলিব নেকি? মানে হেৰি বনাই আছে কেৰমৰ ষ্টেন্ড। টো বনাই আছে এতিয়া হৈ গলে কাইলৈ পৰা খেলিব পাৰিম আৰু।
পাৰি খেলিব। সন্ধিয়া টাইমতো অলপ টাইম পাছো হ'ব।
অ', তেনেকে যেতিয়া আমি যদি সদায় খেলিব পাওঁ তেতিয়া ভাল হ'ব গোটেই লগৰখিনি লগো হব।
ক'ৰবাত কম্পিটিশন চম্পিটিচন পাতিলে খেলিব যাবও পাৰিম
তেনেকুৱা হ'লেও আমি এতিয়া যাব পাৰিম
হয়
সেইটো কাৰণেটো এই এতিয়া ভাবিছিলো আপুনি যেতিয়া আহে ভাল লাগিলহেঁতেন
অ মই পাৰিম যাব কেৰেম কিনিলে নে কিনিব আছে কিবা লাগিলে মোক ক'ব ময়ো দিম
নাই নাই এই এলেহৰ ঘৰত এখন আছিলে বোলে পুৰণা সি দিম বুলি ক'লে সেইকাৰণে নিকিনিলো আৰু এতিয়া ষ্টেণ্টো বনাব লগীয়া হৈ আছে সেইটো কাইলৈ মানে বনাম চাগৈ উম এতিয়া গুটি কেইটা আনিলেই খেলিব পাৰি আৰু মানে খেলতো আৰম্ভ হব পাৰি
ঠিক আছে কাইলে ওলাব গুটি কেইটা লৈ আহিম
এ আপুনি খেলিব জানে নে নাজানে অ পাহৰিয়ে গৈছিলো আপুনি আগতে যে আমাৰ খেলিছিলে বুলি
উম কেৰম মোৰ প্ৰিয় বস্তু
অ আপ আপোনাৰ লগত কোনোবাই পাৰিব নেকি কেৰেম খেলিব কওকচোন আগতে আপুনিত চবকে এটা ষ্ট্ৰাইকতে হেৰাই দিয়ে
হয় হয় আগৰ নিচিনা নাই চাগৈ হাত
একো নাই যাৰ যোনে খেলিব পাৰে সেই খেলিব পাৰেই বুইছে
উম আহি যাব দুদিন তিনিদিন মান খেলিলে আহি যাব বাৰু
আমাৰ আপুনিতো ক্ৰিকেট কাবাডীটো সেইবিলাকতো বহুত ভাল খেলিছিলে
উম, উম আপুনিও ভালেই খেলিছিলে।
উ আজিকালি পিছে দৌৰিব গৈ আছেনে নাই? ময়ো মাজে, মাজে যাওঁ মানে অলপ ভৰিতো বিষ হৈছেতো সেইকাৰণে এইকেইদিন যোৱা নাই।
হয়, হয়।
উম। আপুনি পিছে কিহৰ মানে প্ৰস্তুতি চলাই আছে এতিয়া। আগৌতো দুদিনৰ কাৰণে কিহৰ মানে হেৰি চলাই আছে ছে মানে চাকৰি তাকৰিৰ কাৰণে।
এয়া মই দৌৰি আছোঁ।
উ দৌৰি পেলাই মানে কিহত জইন কৰিম বুলি ভাবিছে? মানে দৌৰি থাকিলে নহ'ব নিৰ্দিষ্ট এটা যদি হেৰি থাকে টাৰ্গেট থাকে, মই ইয়ালৈকে মানে আপুনি এইবাৰ এতিয়ালৈকে কেইবাৰ মানে হেৰি পৰীক্ষা দিছে এতিয়ালৈকে?
এতিয়া মই এইবাৰ এবাৰ হৈছে, এইবাৰ দিলে দুবাৰ হ'ব।
অ', মানে মইয়ো দিম বুলি ভাবিছিলোঁ, আজিলৈকে দি পোৱা নাইটো সেইকাৰণে আপোনাক সুধিলোঁ আপুনি দিছেতো সেইকাৰণে আপোনাৰ অভিজ্ঞতা তো জানিবলৈ ফোন কৰিছিলোঁ। তেতিয়া আপুনি অলপ ক'ব পাৰে মানে পৰীক্ষাটো মানে ইমান টান হয় জানো।
উম, টান ইমান হয় নহয়।
মই মানে বেলেগৰ মুখৰ পৰা শুনিছিলোঁ, পৰীক্ষাটো অলপ মানে কঠিন আছে।
হয়, হয় আছে অলপ আছে বাৰু।
উম, মানে সেইকাৰণে মানে মই আপোনাক সুধিলোঁ এতিয়া যেতিয়া আপুনি যেতিয়া অলপ কয় মানে ইমান পিছত যোনটো মানে শাৰীৰিক সেইটো হয় যে, সেইটোও বোলে অলপ টান আছে। এনেই যোনটো পৰীক্ষা এইটো সহজতে দিব পাৰি। অলপ মানে পঢ়িলে
হয় হয়।
উম সেইটো কাৰণে মই ভৰি বিষটো ভাল পালে দৌৰিব যাব লাগিব আৰু।
উম।
উম। পিছে আপুনি এনেকে পঢ়া শুনা ইউটিউবৰ পৰা পঢ়িছিলে? নে নে আপুনি ক'বাত ইও এনেকে শিক্ষা লৈছিলে? যোনে মানে আগতে চাকৰি পাইছে
মই আপোনাৰ কিতাপৰ পৰা পঢ়িছো।
অ'। মানে তেনেকুৱা হ'লেও বেছি ভাল। মানে নিজে পঢ়ি যেতিয়া আপুনি ল'ব পাৰে, কোনো কো নাইবা আপোনাক পিছত
উম।
হয় নই কথাটো কওকচোন?
হয় হয়।
উ পিছে কলেজ গৈছে নাই আপুনি?
কলেজ আপোনাৰ মই গৈ আছো বাৰু বৰ্তমান।
এইবাৰ আপুনি ফিফ চেম পালে ন?
হয়।
মই বাওতে আপুনি এতিয়া গভমেণ্ট কলেজত পঢ়ি আছিলে ন?
উম উম।
মই এই মানে কামৰ কাৰণে হেৰি ছুটি নোপোৱা কাৰণে মানে এতিয়া প্ৰাইভেট কলেজত পঢ়িবলগীয়া হৈ গৈছে।
উম।
তাৰ কাৰণে অলপ মানে প্ৰাইভেট কলেজত পঢ়িলে অলপ দিগদাৰো, দিগদাৰ হয় বাৰু চাৰ্টিফিকেটখনৰ কাৰণে মানে অলপ হেৰি কৈ চাই মানে মানুহবিলা, হেৰি যোনবিলাক অফিচাৰ থাকে। কিন্তু এতিয়া কি ক'ব তা যদি আপুনি নিজে কামটো কৰিবই লাগিব।
উম।
নিজৰ কামটো নকৰে, তেতিয়াহ'লেতো কেনেকে হেৰি হব? কিন্তু পঢ়াতে অলপ বেছি, এতিয়া ক কলেজটো গ'লে নিজৰ পঢ়া নিজৰ ওপৰত হেৰি কৰে।
উম লাগিবই নিজৰ পঢ়াবোৰ। এতিয়া আপুনি কলেজত লোকৰ আশাত যাব নি, আগতে স্কুলৰ স্কুল লাইফত বেলেগ আছিল, কিবা এটা এই লোকক কিবা এটা দম দি হ'লেও সুধি পেলাই কিবা এটা লিখিব পাৰিম, আজিকালি ক'ত পাৰিব।
অ স্কুল লাইফত স্কুল জীৱনত বাৰু হেৰিয়ে আছিলে, কাৰণ চব ক্লাছ কৰিবই লাগিব।
উম উম আজিকালি আপোনাৰ কলেজত ক্লাছ কৰিলে কৰিবি নকৰিলে নাই।
উম। যদি ক্লাছ কৰ নিজৰ কাৰণে ভাল, নকৰিলেটো নিজৰ কাৰণেই বেয়া, কাৰণ যোনবিলাক হেৰি দিব এচাইনমেণ্ট দিব প্ৰেক্টিকেল দিব। প্ৰকল্প দিব সেইবিলাকতো কৰিব নোৱাৰিব সেইবিলাক নকৰিলে একো নম্বৰ নাপাব।
আজিকালি হাতৰ কাম নিদিয়ে ন আগতে যে হাতৰ কাম দিছিলে।
আজিকালি হাতৰ কাম ক'ত দিবা চব এইবিলাক লিখা কামেই দিয়ে।
উম
হাতৰ কাম কি দিছিলে আমাক স্কুল জীৱনত স্কুলীয়া জীৱনত মানে আমাক হাতেৰে শিকাইছিলে এইবিলাক বস্তু কৰিব। লাগিব পিছত।
এ কলেজ জীৱনত ক'ত শিকাব এইবিলাক ইমান।
হয়।
শিকাত বাৰুতে শিকাই নিজৰ ইণ্টাৰেষ্টত থাকিব নিজৰ হেৰি থাকিব লাগিব। আগ্ৰহ থাকিব লাগিব তেতিয়াহে শিকিব পাৰিব এইবিলাকত। এতিয়া আপোনাক শিকাই থাকোতে যদি গুৰুত্ব নিদিয়ে কলেজত
হয়।
উম, ক'ত আপুনি হেৰি পাব কওকচোন হয় নে নহয় কথাটো?
বিশেষ ভাত আপোনাৰ মই খালো বাৰুতে মই অকমান আগত খাই উঠিছ
উম-উম
আপুনি খালে?
উ মই ইয়াতে ৰখি আছো যে মানে কেৰমখন ঠিক কৰি আছেতো তাৰ পৰা ইয়াৰ পৰা ওলাই গ'লেই ঘৰলৈ তেতিয়া খাম আৰু মায়েও ফোন কৰিছিলে এবাৰ।
হম, মই খালোঁ খাই পেলাই আপোনাৰ মোৰ টাউনৰ পৰা অহা অকনমান দেৰি হ'লতো ভাইবোৰ
খাই বই আপোনাৰ আগফালে আহক অকণ বহিছো শুম গৈ আৰু অকমান এই আপোনাৰ লগত কথাটো পাতিম শুম গৈ আৰু।
অ, আচ্ছা মোৰ লগত কথাটো পাতি আপুনি শুই দিব মানে ন?
উম, মানে আপোনাৰ ভাগৰো লাগিছে না দিনটো অলপ দৌৰি ফুৰা হৈছে আজি। এলপি ল
শুনা। অ' আপোনাৰ ভণ্টীয়ে কোন কলেজত এডমিশন ললে। আপোনাৰখনতে ল'লে নেকি?
নহয় আপোনাৰ বেঙেনা কলেজত।
উম। তাত শুনিছো বোলে পঢ়াটো অলপ অহ' গৈ নোপোৱা চুকত
অ' তাত পঢ়াটো ভাল। হয় হয় গৈ নোপোৱা চুক। কৰো ফালে গৈ এই উঠাই মুৰা চবুৰীফালে খুলিছে।
উম।
বিশেষকৈ আপোনাৰ কালি প্ৰতিযোগিতা এটা আছে। চাবলৈ আহিব নেকি?
কিহ'ৰ বা প্ৰতিযোগিতা আছিলে এইটো?
আপোনাৰ এইয়া আপোনাৰ কালি
কিবা হেৰি আছিলে নেকি?
ফুটবল খেলৰ প্ৰতিযোগিতা, ফুটবল খেলৰ প্ৰতিযোগিতা এখন আছে। আৰু ৰাতিকৈ আপোনাৰ ভেকচন প্ৰতিযোগিতা আছে, আপোনাৰ কলিকেটো-কলি সেইটো বাও জানৰ মুখৰ ওচৰত আছে ভাঁজটোৰ ওচৰত। আপুনি আহিব পাৰিব নেকি হয় মোক কো নিমন্ত্ৰণ কৰিছে আপোনাক নিমন্ত্ৰণ কৰিছে নে নাই?
মোক কৰিছে বাৰতে কাৰণ তাতে ময়ও পঢ়োতো।
হয় মোক নিমন্ত্ৰণ কৰিছে বাৰু তে কলিকি দিব পৰা।
উম, হম।
হয় নামটো থাকিয়ে গ'ল আৰু ক'লৈক দিব ন
হয় - হয়। পিছে আপুনি অংশগ্ৰহণ কৰিব নাই?
মই আপোনাৰ এনেই এ অংশখন কিবা এটা গান চান এটা গাব লাগিব বিষ্ণুপসাদ ৰাভাৰ গান এটা গাব লাগিব। নহলে ভবন্দ্ৰ সংগীত এটা গাব লাগিব কিবা এটা।
হয় - হয়।
প্ৰেক্টিচ কৰাই নাই আপোনাৰ প্ৰেক্টিচ ৰাতি মানৰ ৰাতিপুৱা কাইলৈ ৰাতিপুৱা মানৰ পৰা কৰিম চাগে
উম। মই ভাবিছিলো ময়ও ভেকচনত ওলাও নেকি কৈলাশৰ ৰুতুকে ধানকো চিনি পাই কলে চব
হয়।
অ, আপোনালোকৰ ঘৰৰ ফালে শনি আছিল নেকি সি?
হয় - হয় - হয়।
উম, তাৰ সেইটোকে মই লও নেকি?
পাৰিব।
উম, এইকেইদিন বাৰুতে তাৰ ওপৰত মই অনু হেৰি কৰি আছিলো। চাই আছিলো থাকে জীৱনত কি কৰে এতিয়া
আপুনি ঘৰত - আপুনি ঘৰতে বিচনা চিচনা প্ৰেক্টিছ কৰি থাখিব পাৰে। তাৰ ওপৰত
হেল্ল',
হয় - হয় - হয় কওক।
আপুনি ঘৰতে প্ৰেক্টিছ কৰি থাকিব পাৰে। হেল্ল', শুনক মই আপোনাৰ মানে আমাৰ নাৰিকল চাৰিজোপা মান
কটাব পৰা উম, কটাব লাগে মানে মানুহ কেইজনমান লাগিছিল মানুহ এজন লাগিছিলে মানে আছে নিকি কোনোবা নাই?
অ, আছিলে বাৰু তে এজন তি নামৰ মানুহ এজন।
হয়।
অ, তেও আপুনি যেনেকুৱাই গছ কাটিব দিলে কাটি দিব মানে আপোনাৰ মানে হেৰি কৰিব দিলে
হয়।
উম, মানে ইমান হেৰি নাই বাে আপোনাৰ পুৰা আপোনাৰ হেৰি পৰীক্ষা
হেল্ল', হেল্ল',
হয় - হয়।
এই এল পি আপোনাৰ খেউ পক নহয় জানো।
হয় তেওৰে হেৰি হয় লৰা হয়।
ঠিক আছে আপুনি কালি তেও কৈ দিবচোন, জনাই দিবচোন, মোৰ ঘৰত। কৈ দিব যে মুকেশ্বৰৰ ঘৰত আপোনাৰ, অ ৰতেন চৌধুৰীৰ ঘৰত নাৰিকল চাৰিজোপা কাটিব আছিলে, কৈ দিবচোন তেওঁক।
অ আপোনাৰ বাদে সুৰক্ষা পুৰা সি ধ্যান ৰাখে, কাৰণ গ গছজোপা যদি আপুনি পেলাই হেৰি কৰে তেতিয়া আপোনাৰ ঘৰৰ ওচৰ পোৱাতো অলপ হেৰি থাকে, সম্ভাৱনা থাকে।
হয়।
অহ তেওঁৰ হাততে যেতিয়া কামটো কৰাই তেতিয়া মানে ইমান হেৰি নাথাকে আৰু মানে ভয় কৰিব নালাগে মানে
হয় হয় মানে মোৰ চাইডতে এটা আপোনাৰ নেমু পুলি এটা আছে পুলিজোপা ভাঙিব মানে নোৱাৰাকৈ পেলাব লাগিব না অকল গছজোপা
অ টেনশন কৰিব নালাগে মোৰ তেনেকে হেৰি কৰিছিলে এবাৰ
হয় আৰু তাৰ চাইডতে এজোপা ইলাচি গছ আছে হেল্ল' চাইডতে এজোপা ইলাচি গছ গছ আছে মানে গছজোপা ভাঙিলে বেয়া হ'ব না
হয় যিহেতু ইলাচি দামটো বেছি
হয় হয় মই ইলাচি পাই মানে ঘৰখন চলি থকা হৈছে না
অ
তাৰ কিনাৰতে আপোনাৰ আৰু এজোপা গছ আছে ৰখক এইজোপা কি গছ বুলি কয় এই টেঙা মৰা পাত এজোপা আছে সেইজোপা ভাঙিব নহ'ব
কৈছে
এই টেঙা মৰা পাত গছজোপা আছে এ গছজোপা মানে ভাঙিলে বেয়া হ'ব
হয় একো নাই মই বাটে কৈ দিম তেওঁক এইবিলাক এ আপোনাৰ পুৰা সুৰক্ষাত থাকিব এইবিলাক গছৰ
উম
উম আপোনাৰ কিবা অসুবিধা কৰি আছিলে নেকি নাৰিকল গছ কেইজোপাই এইকেইটাই অসুবিধা গৈ আছিলে এইকেইটা গছকে
অ কেৰ্কেটুৱা মানে বৰ কেৰ্কেটুৱা বান্দৰ
উম।
মানে আপোনাৰ উপায়ে নাই মানে
হয়, হয়।
বান্দৰৰ পৰা উপায় নাই, কেকোটৰ পৰা উপায় নাই, ঠিক আছে হ'ব দিয়ক মই কাইলৈ আপোনাক জনাব ন।
উম, উম।